হেল্ল' বন্ধু এই ভালে আছো। তুমি কি কৰি আছা।
মই এনেই কিবা খাই আছিলো আৰু।
খাই আছিলা, কি খাইছা?
এনে আম, কঁঠাল তাৰপিছত গাখীৰ চখীৰ এইবিলাক খাই আছিলোঁ আৰু।
অ', ফল-মূল খাইছা নেকি? বঢ়িয়া। এনেই আজি দিনটো কি কি কৰিলা? অহ, মই এনে বহি আছোঁ, তুমি দিনটো কি কৰিলা বাৰু?
মই আজি দিনটো ৰাতিপুৱাত মই দেৰিকে উঠো। কাৰণ ৰাতিপুৱা উঠাৰ ইচ্ছা যায় কিন্তু উঠিবলৈ নোৱাৰোঁ আৰু কি কম। তাৰপিছত দেৰিকে উঠিলো, উঠি কেনে গা পা ধুলো, গা পা ধোৱাৰ পিছত পত তাৰপিছত কিমান অকমান কাম আছিল আৰু। বেংক চেংকত গ'লেও বেংকত কিবা কাম আছিল তাৰপৰা আহি কিনে আৰু ন' টিউশন কৰি গ'লো। মই তিনিটা চাৰিটা মই টিউশচন কৰোঁ তঙ তাতে টিউচন কৰি কেনে আহিলোঁ আৰু টিউচন কৰি কেনে আহি কিনে অকম ইমান গাপ পা ধুলো তাৰ পিছত আৰু ইমান আঠা আঠা হৈ যায় ন' ইমান গৰমত দিনও। সেইকাৰণে গা পা ধুলো, গা পা ধোৱাৰ পিছততাৰ পিছত এনে বহিলো আৰু তাৰিছ তেনে তোমালোকে কথা পাতিম বুলি ভাবি কিনে ক'লটো লগালো।
অ', নাই মোৰো দিনটো এনেকাই গৈছে আৰু ইমান গৰম, গৰমত ভাল নালাগে। মই এইফালে ৰাতিপুৱাৰ পৰা কি কৰিম একো বুজি পোৱা নাই আজি মানে এজনৰ লগত লগ হ'ল বুজিছা।
উম।
অ', আজি মানে এজনৰ লগ লগ হ'ল ৰাস্তাতে তাৰ লগত এনেক কথা পাতিছিলো তে সি বোলে এ ধোচা খাই বোলৈ বহুত ভাল পায় এই দক্ষিণ ভাৰতৰ যিটো আমাৰ খোৱা বস্তুটো ন'। তে মই তাক কলো যে কেনেকুৱা কি হয় সচা ত সি আকৌ উলতাটো মোক সুধিলেহে ধো। তাৰ মানে কি হয় আৰু ইয়াৰ উৎপত্তি। ক'ত হৈছিল। এতিয়া মইতো নাজানো ময়ে কৈছিলো যে মোৰ ভাল লাগে এইটো এইটো এতিয়া মই কি কৰিম তুমি জানা নেকি ধোচা কি মানে আৰু ইয়াৰ উৎপত্তি কত হৈছিলে মইতো ক'ব নোৱাৰিলো তেতিয়া।
ধোচা ধোচাটো চাগে চাউল আৰু তোমাৰ মাটি মাহৰ পিঠাগু়ৰিৰে বনোৱা বৰ এবিধ পাত্ৰকল তোমাৰ হেৰি নেকি, মচমচীয়াা ৰুটিৰ দৰে হয়। চাগে উম আৰু এইটো চাগে দক্ষিণ ভাৰতত হৈছে। চিলিটো দক্ষিণ ভাৰতে মেই তোমাৰ সাধাৰণতে চাগে কৰ্ণাটকত নেকি? কৰ্ণাটকত চাগে। তাম তামিল মানুহ বিলাকে বেছিকে খায় ন এইটো। সেইকাৰাল কণাটকত হৈছিল চাগে আৰু তুমি জানা নেকি ত উ তুমিটো এইটো ন তুমি ক'ব পাৰিবা নেকি এইটো যি। এই দোচা দি যদি বনাই ন
অ'।
তথাপি কিছু বনাই তাতে কিমান কি পৰিমাণৰ কি বস্তু। লাগে আৰু কিমান টাইম লাগে বনাব তুমিতো জানা নেকি।
অ হয় মই এই ইটো জানো বাৰু মই মানে এটা ইউটিউবত এটা ভিডিঅ' চাইছিলোঁ কেইদিনমান আগতে মোবাইলত ৰেচিপি আহি আছিলে আৰু তেয়া মই ভাবিলোঁ অলপমান চাই লওঁ কি। কি আছে তাতে ধোচা বনোৱা ৰেচিপিয়ও মই দেখা পালোঁ সেইকাৰণে মোৰ মন আছে মানে মই তাতে চাইছিলোঁ তোমাৰ এই তিনি কাপ চাউল লৈছে মানুহজনে। তাতে এইফালে এক কাপ তোমাৰ এ মাটিমাহ লৈছিলে প থকা পিছত কৰি কিনে ছয় পাঁচৰ পৰা ছয়। দু ঘন্টা এ তিয়াই লওা হয় মানে ভিজাই কেনে থৈ দিয়ে গোটেইখিনি পাছৰ পৰা ছয় ঘন্টা থব লাগিব। লগতে কি কৰে এক চামুচ মেথি গুটি দিলে মানে ধোচাটো মচমচীয়া হৈ যায় তে মেথি গুটি এক চামুচ আমি দিব লাগিব। তাৰ পাছত এ তিলত পিহি যিটো লেতুৰ দৰে মানে পিঠাগুৰিি বনাই সেইটো আঠৰ পৰা দহ ঘন্টা গৰম ঠাইত থৈ গাজিবলৈ দিয়া হয়। এনেকুৱা টাইপৰ বস্তু মানে এইটো মই চালো আৰু ইমান কঠিন লাগিছে। কিন্তু, দেই যেনেকুৱা মান আঠৰ পৰা দহ ঘণ্টা ইফালে পাঁচ ছয় ঘণ্টা কৰিব লাগিব। নহয়। সেই বস্তুটো যেতিয়া গলি যাব। সেই গলিলেহে দুচাৰ যিটো কোৱাদ আছে। তে আৰু এই ফুটা ফুটা যিটো এক্সাষ্টাৰ টোৰ আছে, সেই যিটো মানে ধুনীয়া দিজাইন টো আছে, সেইটো বস্ত সেনেকুৱা মানে প্ৰকৃত ধোচা যিটো মানে পিঠাগু়ি আছে, সেনেকৈ বনোৱা হয়। সেইটো ৰেচিপিটো চাই কিনে ইমান ভাল লাগিছে, ভাবিলোঁ মই এদিন ট্ৰাই কৰিম আৰু তুমি মানে কেতিয়াবা এনেকুৱা ট্ৰাই কৰা কথা ভাবা নাই ন'?
নাই মই ভবা নাই, মই হেৰি দুই তিনদিন মান আগতে খাইছিলো ধোচা। আমাৰ হেৰি ৰেলি ষ্টেচনতে পায় ন ৰে'ল ষ্টেচনতে বনোৱা হয়। তেতিয়া মই তাৰ পৰা কিনিছিলোঁ আৰু আৰু মই ধচাটো যিটো হয় ন চাটনি অবিহনে মই খাবই নোৱাৰোঁ এইটো চাট নি তাৰপিছত চামবাৰৰ অবিহনে খাবই নোৱাৰোঁ।
আহ চাটনি আৰু চাম্বাৰটো লাগিবই ধচোন ত সেইটো নহ'লে কেনেকে হ'ব আৰু।
তুমি জানা নেকি চাটনিটো কেনেকৈ বনাই এইটো? নহ'লে মোৰ জাটনিটো ইমান ভাল লাগিছে নহয় তো মোৰ ঘৰত এনে কিবা বস্তু লগতে খাবলৈ মন গৈছে মই যদি জানো বনাবলৈ তেন্তে মই বনাই কেনে খাব পাৰিম আৰু
ধচাৰ চাটনিটো মই চাইছিলোঁ বাৰু ধুনীয়া মানে সিহঁতে কিবা তোমাৰ কি পুদিনা পাত তাৰপাছত এইফালে বহুত কিবা কিবি দিয়ে। মই ৰেচিপিটো মই হেইটোৱে চাইছিলো চাটনি ৰেচিপি এটা বেলেগে আছিলে ভিডঅ' মই দেখিছো। শিকিছিলোঁ কিন্তু মোৰ এতিয়া মনত নাই। কিন্ত ধৰচা মানে বহুত কেইটা টাইপছত আছে জানা নে নাই? প্ৰকাৰৰ আছে বহুত ধৰৰ বেলেগ বেলেগ প্ৰকাৰৰ আৰু ই মানে আটাইতকৈ জনপ্ৰিয় বোৰ আছে।
এনে কি কি প্ৰকাৰৰ হয় তুমি জানা নেকি?
অ' প্ৰকাৰ বোৰ মানে যেনেকুৱা তোমাৰ এই তোমাৰ কিবা প্লেইন ধোচা বুলি কয়, তাৰপিছত মচলা ধোচা পে পেপাৰ ধোচা বুলি কয়। তাৰপিছত ৰৱা ধোচা, তাৰপিছত আৰু এতিয়া মই শুনিছিলোঁ কিবা এটা নাম আছিলে ৰবা এই কিবা চেটিনাথ ধোচা বুলি তহঁতৰ হেইফালে পানীৰ ধোচা, চিজ ধোচা আচ্ছা এইবোৰ বহুত ধৰণৰ বেলেগ বেলেগ ঠাইত পোৱা যায় সব ঠাইত সকলোৱেতো বনাব নাজানে শিকিব লাগে ন। আৰু ইয়াৰ ভিতৰত তোমাৰ আমালোকৰ এইফালো মই প্লেইন ধোচা, মচলা ধোচা, এইবোৰ খ ধোচা এইবোৰ খাইছো আৰু লগত তোমাৰ পনীৰ ধোচাও, চীজ ধোচাও দেখিছো মই, কিন্তু এই কিছুমান ধোচা মই দেখা নাই। কিবা বেলেগ বেলেগ ধৰণৰ উম। এই তোমাৰ কিবা চেটিনা ধোচা
মই যোৰ নাম মইতো নামটোতো আগতেতে জনাই ন তুমি এতি এইটো কলা তেতিয়াহে শুনিলোঁ আগতে
তাকেইতো, তাকেই বহুত ধৰণৰ আছে আৰু ইয়াৰ ভিতৰত যিটো ম মছলা ধোচা থাকে ন সেইটো আটাইতকৈ বেছি জনপ্ৰিয় বহুত মানুহে মানে ভাল পায় এইটো আৰু ইয়াৰ ভিতৰত তোমাৰ আলুৰ মচলা ভৰাই দিয়া হয়। অ'
মইতো মছলা ধচাই খাইছিলো।
উম ইয়াৰ আলু মছলা ভৰাই দিয়ে আৰু এইফালে তোমাৰ যিটো মাইচুৰ মছলা আছে ধোচাত ৰঙা চাটনি লগোৱা হয় সেনেকুৱা। তুমি জানা নেকি মানে মছলা ধোচাৰ ভিতৰত তামানে আলুৰ পিটিকাটো কেনেকৈ বনাই?
আলুৰ পিতিকাটো কেনেকৈ বনাই ন আলুৰ পিতিকাটো চাগে আলুটো হেৰি বাকলৰ পাই গুচাই কিনে এইটো তোমাৰ কেৰাহিত তোমাৰ তেল চেল দি কিনে তোমাৰ গৰম কৰে এইটো চাগে। গৰম কৰি কিনে তাৰপিছত কিবি মচলা-চচলা দে আৰু। তেনেকুৱাকে বনাই, তেনেকুৱাকে বনাই কিনে তোমাৰ আৰু হেৰি চাউলৰ গুৰিটো বনাই ন ধোচাটো। ধচাটো যেতিয়া বাট বেটাৰ টো বনাই তাৰে ওপৰত এইটো আলুটো দি দিয়ে। আলুটো দি দিয়ে কিনে তোমাৰ ৰল কৰি দিয়ে আৰু। ৰ'ল কৰি দিয়াৰ পিছত হৈ যায় এইটো।
অ, বহুত ধুনীয়া দেখ ন ন।
মইতো আলু পিটিকটো এ এনে এনে খাই কিনেও বহুত ভাল পাওঁ মই আলু পিটিকটোটো হয় মই এনে খাই কিনে বৰ ভাল পাওঁ বহুত টেষ্ট লাগে মোৰ এইটো। তুমি খোৱা নেকি এনে সাধাৰণতে খাইছা নেকি?
অ, হয় মই খাইছিলো এই আলু অ, আলু পিটিকা মই ভাতৰ লগততো খাওঁৱেই সেইটোতো বেলেগ আলু পিটিকা হৈ যায়। ইফালে তোমাৰ যিটো মানে ইমান ধুনীয়া থাকে নহয় আলুৰ পিটিকাটো সেইটো মানে কি কম মানে ভাল লাগে বহুত এটা মিঠা মিঠা সোৱাদো লাগে আৰু এইফালে জলাও থাকে সেইকাৰণে বহুত বেছি ভাল লাগে। আৰু ধোচা লগত নহয় কিছুমান তমাৰ চাটনি আৰু চামবাৰো খোৱা হয়। এই এইবোৰৰ বিষয়ে মই জানো ৰ'বা তুমাৰ হয় তিনিটা মান আছে অ, তিনিটা মান চাটনি আছে। এই নাৰিকল চাটনিৰ তাৰছত এইফালে টমেট' চাটনি চাটিন থাকে আৰু এইফালে পুদিনা চাটিন থাকে, এই নাৰিকল চাটিনটো আটাইতকৈ ব কম কমন হয় বস্তুটো সকলোৱে দিব এই ধোচা থাকিবই। আৰু লগতে দিয়া হয় চাম্বৰ। চাম্বাৰ হল মানে যিটো আমাৰ আ ৰহৰ দাইল তাৰপিছত এইফালে পাচলি আৰু এইফালে তেতেলীৰে যিটো বনোৱা টেঙা জ্বলা আঞ্জা সেইটো আৰু ধোচাৰ তপুৰ অ'
মই কিন্তু হেৰি দোচাটো খাই কিনে নাম বহুত ভাল পাওঁ, আৰু তোমাৰ তাতে স্বাস্থ্যৰ বাবেও ভাল নহয় এইটো। কাৰণ তাতে ল'ফেট থাকে ল'ফেট থাকিলে তোমাৰ তাতে বেছি তোমাৰ হেৰি নহয় ন ক্ষতি নহয় শৰীৰৰ কাৰণে আৰু তোমাৰ যদি ভিতৰত কিবা কিবি বেমাৰো থাকে বেমাৰো তোমাৰ ভাল হৈ যায় আৰু মই ভাবো। কাৰণ বেছি তেল চেল নথকা বস্তু ন এইটো।
উম ঠিকে সেইকাৰণে মানে এইটো স্বাস্থ্যৰ কাৰণে ভাল পেটটো ভৰি যায়।
পাৰিবা নেকি হেৰি পেপাৰ ধোচাটো কেনেকৈ বনাই পেপাৰ মানে পেপাৰ মানে পুৰা পাতলে লাগে এইটো খাই কিনে মই খাইছিলো এবাৰ।
অ, পেপাৰ ধোচা অ পেপাৰ ধচাটো তোমাৰ এই কিবা পিঠাগুড়ি যিটো আছে নহয় এইটো সাধাৰণ মানে পাতল কৰা হয় ত তাৰপিছত কি হয় তাপত মানে তটাৱিয়াই মানে কি হয় ব চুটুক পিঠাগুড়িখিনি বহলকৈ আৰু পাতলকৈ মেলি দিয়া হয়। তেতিয়া বস্তুটোৰ লাহেকৈ বৰ ধুনীয়া পুৰা গৰম হৈ যায়, তাৰছত কি হয় তেল অলপ বেছি দি দীঘলীয়া সময় ভাত দিলে তেতিয়া কি হয় কাগজৰ দৰে পাতল আৰু মচমচা হৈ যায় ই প্ৰায় দুই ফুট মানে পৰ্যন্ত দীঘল হ'ব পাৰে এনেকুৱা ধৰণৰ ধোচা এই পেপাৰ ধোঁচাটো।
বাহ
এনে এনে ইডুবি ধোচাৰ যিটো এ ছেতিনাথ ধোচাৰ মাজত মানে কিবা তফাত আছে তুমি জানা সেনেকুৱা?
চেফটি নে তইচাটো মই এতিয়াই শুনিলো নাজানো মই হেৰি বিটো তুমি পৰা পিজ্জাটো আনি কিনে খাইছিলা নেকি? মই যে তুমি পিজ্জা আনি কিনে বৰ খাও। বহুত টেষ্টো লাগে এইটো পিজ্জাটো
কি কম আৰু মানে পিজ্জা বস্ত চোৱা তাতে নিজৰ যিটো পিজ্জাবোৰ থাকে ন সেই চিজৰ পিজাবোৰ বহুত ভাল লাগে এইফালে তোমাৰ পনীৰ পিজা কিছুমান আছে কিন্তু কিছুমান পিজ্জা আছেই কেইদিন আগতে খাইছিলো কিবা থিন এনড ক্ৰাঞ্চি বুলি সেই পেজত ইমান পাতলকে আহিলে। পাপৰ নিচিনা লাগিলে খাই কেনে একদম ভাল লগা নে ৰুটিৰ নিচিনা লাগিছে।
হয় নেকি মই কিন্তু হেৰি পানীৰ পিজ্জা খাইছিলো পানীৰ পিজ্জা মানে যাতে পনিৰ ভাইছ পনিৰ বহুত দিব তাতে মানে এটা চাইজত দু তানে তিনিটাকেই দিছে মাত্ৰ আৰু ইমান কম আৰু মোটামুটি তিনিশ চাৰিশ টকা মান মোৰ পায়ে
অ কেইজনে মিলি খাইছা তোমালোকে
এই জাৰিজনীয়ে মিলি কিনে আমাৰ ঘৰৰত যিখিনি মানুহ আছিল আৰু
অ ঠিকে আছিল তাকে আৰু চব বেলেগ বেলেগ। ধৰণৰ আহে কেতিয়া কেতিয়াবা তোমাৰ মিডিয়ামটো নাথাকে কেতিয়াবা লাৰ্জটো লাগে সেনেকুৱা ধৰণৰ
আহ তুমি এ নেকি ক্ৰিকেট চোৱা নেকি
ক্ৰিকেট অ ক্ৰিকেটটো মই চাওঁ চাও মই ধোচা আৰু পিজ্জা খাই খাই কেনে ক্ৰিকেট চাওঁ জানা
মইল চাও
অ তুমি এই ধা পিজ্জা যে তুমি যে অৰ্ডাৰ কৰিছা বুলি কৈছা ৰমিনোজৰ পৰা তে তুমি কিবা কেতিয়াবা তুমি পিজ্জাহাতৰ পিজ্জাবোৰ খাইছা নে।
কি পিজ্জা
পিজ্জা হাত যে আমাৰ যিটো কোম্পানী আছে তাৰে পৰা পিজ্জ খাইছা নেকি
নাই পিজ্জাহাতৰ পৰা খোৱা নাই মই আকৌ ডমি'নছৰ পৰা খাওঁ নহ আমাৰ ৰঙীয়াত বেছি নাই নহয় এটা। ডমিন'ছ যে আছে।
ডমিন'জ আছে নহয় আৰু কেনেকুৱা সিহঁতে চাৰ্ভিচটো কেনেকুৱা সিহঁতে কেনেকুৱা ধৰণৰ। ডেলিভাৰ বিাক দিয়ে
ঘৰত বৈ কিনে অটো কৰো নহয় বিশ মিনিটতে তোমাৰ আহি কিনে পাই যায় আৰু ঘৰলৈ
আহ
তোমাৰ এনেই তাতে চিষ্টেমটো কেনেকুৱা কিমান টাইম লাগে কি লাগে
ইয়াতে সেনেকুৱা তোমাৰ এই আমিতোফাল চুইগিৰ পৰা নহলে বিংকিটৰ পৰা এনেকুৱা ধৰণৰ বিংকিত নহয় চুইগিৰ পৰা আমি অৰ্ডাৰ কৰিলো তছ তাৰে পৰা ব়িয় আ ডমিন'জৰ পৰা আহি যায় তোমাৰ পোধ মিনি বিশ বি মিনট যেনেকুৱ কৈছােনেকুৱায়তে আহি যায় চাৰ হাজাৰ পইচা অলপ বেছিকে দিব লাগে
চ আমাৰ ইয়াতে দিব নালাগে
অহ।
দিয়া ঠিক আছে দিয়া তুমি জনাবা তুমি জনাবাচোন মোক। যদি কেতিয়াবা মানে আৰু খোৱা আৰু তেতিয়াহ'লে ভালেই হ'ব একেলগতে মিলিকিনি খাব পাৰিম অ সেইটোৱে। দে
ঠিক আছে।